মই এই ভাত চাত খাই কিনে এতিয়া শুই আছিলো, তুমি কি কৰি আছা?
মই এনে বহি আছো।
অ' ঘৰতেনে, কৰবাত গৈছা?
গৰতে, তুমি গৰত না?
অ' ময়ো ঘৰতে আছোঁ দিয়া।
অ'
পিছে ভাত
পিছত তা হয়, খালো। তুমি খালানে?
অ' মই এ অলপ আগত খালোঁ।
অ' কেতিয়া খালা?
এ দৰা আট-আ-আধা ঘণ্টা ধৰা আধা ঘণ্টা মান হ'ল আৰু।
পিছত তোমাৰ এনে স্কুল লাই ফত কোনটো বছৰত বেছি ভাল লাগিছিলে? কোনটো ক্লাছত?
ধৰা ক্লাছ মানে কি তোমাৰ আৰু আগতেও ভাল লাগিছিলে তোমাৰ যেতিয়া ক্লাছ থ্ৰী, ফ'ৰত পঢ়িছিলো তেতিয়া সেইটো সময়ত মানে ধৰা ফা ক্লাছ ওৱানৰ পৰা ফাইভলৈকে সেইটো সময়ত ধৰা মোৰ ভাল লাগিছি ছিলে তোমাৰ ক্লাছ ফৰ মানত ধৰা হে ক্লাছ থ্ৰী ফৰত, আকৌ আকৌ ধৰা ক্লাছ ছিক্সৰ পৰা টেনলৈকে মোৰ ভাল লাগিছিলে তোমাৰ ক্লাছ ছেভেনত। ক্লাছ ছেভেনত ভাল লাগিছিলে। আকৌ তোমাৰ এইফালে আকৌ ইলেভেন, টুৱেলভত বহুত ভাল লাগিছিলে।
অ', এনে তোমাৰ স্কুল লাইফত টুৱে-টুৱেলভৰ ভিতৰত কোনটো বছৰ বেছি ভাল লাগিছিলে?
বেছি ভাল লাগিছিলে ধৰা মোৰ তোমাৰ হেৰি দুটা বছৰ। তোমাৰ ক্লাছ আ ক্লাছ ছেভেন আৰু তোমাৰ পাছ ছেভেন আৰু তোমাৰ পাছ ইলেভেন।
অ' আ-ম। নে তুমি স্কুল কি এ-এটা স্কুলতে টেনলৈকে পঢ়িছা নে টুৱেলভলৈকে নে কি বেলেগ?
নাই, নাই। টুৱেলভ ক্লাছ টেনলৈকে এটা স্কুলত পঢ়িছিলোঁ আৰু তোমাৰ ক্লাছ টুৱেলভৰ পৰা বেলেগ এটা স্কুল।
আ, তোমাৰ স্কুলখনে ক'ত উ তোমালোকৰ ঘৰৰ ওচৰত নে দূৰত?
স্কুলখন তোমাৰ হেৰি আ বেছি দূৰত নহয় মানে অলপ, অলপ দূৰত আৰু।
কিমান কিল'মিটাৰ হ'ব?
কিল'মিটাৰ পাঁচ কিল'মিটাৰ মান হ'ব আৰু।
আ-আ খোজ কঢ়ি গৈছিল এই কিহত গৈছিলা চাইকেলত নে কিহত?
অ' চাইকেলত নহয়। অ' চাইকেলতে ধৰা। চাইকেলতে গৈছি
অ', অ' চাইকেলতে আহা? আগৰ স্কুলীয়া জীৱনটোৱে বেছি ভাল লাগিছিলে। কলেজত
তুমি কাম কৰা? হ'ব নহ'লে মই তোমাক পিছত ফোন কৰিম মানে মোৰ এটা মানে অলপ কাম আছিলে যে, তুমি এতিয়া ৰাখা হা।
অ' হ'ব দিয়া।